হেল্ল' অঁ কোৱা।
অ কি কৰি আছা।
এ এনে আছো ৰ'বা তুমি কি কৰি আছা।
এ ময়ো আনি আছো ৰবা তোমাৰ ঘৰত বহি আছোঁ ৰ'বা কি কৰিবা আৰু। বাকী কি খবৰ এ।
আছো দিয়া, ঠিক থাকে আছো কি আৰু তোমাৰ কেনেকুৱা?
অঁ এইে মোৰো চলি আছে দিয়া, আৰু কিবা কিবিকে আৰু, দেখা নাই কি গৰম একেদিন। বাপ পাৰে কিবাকে আৰু জীয়াই আছো দিয়ে আৰু আজি অলপ বাৰ বৰষুণ দিলে আৰু এইদিন মানে অলপ ঠাণ্ডা পৰিছে সিদিনাতো বাপ পাৰে সিদিনা কি গৰম দিছিলা তোমাৰ সিদিনা
এ তুমি সিদিনা কথা কোৱা আজিৰ গৰ আজি গৰম কম আছে বুলি ভাবিছা মানে বৰষুণ দিয়ে তোমাৰ সদায় বৰষুণ দিয়া দিয়া সদায় এটা সময়তে বতৰটো অলপমান ডাৱৰীয়া কৰিব বৰষুণো দিয়ে কিন্তু তাৰ পিছতো যিটো গৰম নাই সেইটো কমি নাহে ভাই এনেকুৱা গৰম বাপ প্ৰে বাপ থাকিব নোৱাৰাৰে আৰু মইতো মই এনে গৰমৰ দিন বেয়া পাওঁ তাতে তোমাৰ ঘৰত কিবা কাম কৰি থাকিলে কামৰ পৰা উঠি যাবও নোৱাৰা গৰমত থাকিবও নোৱাৰা আৰু তাতে লাইনতটো গ'লেতো হৈছেই আৰু সৰ্বনাশ
বাকী ঘৰত কিবা কাম চলি আছে নেকি তোমাৰ কামৰ কথা ক'লা যে কি কাম চলি আছে পিছে
কি ক'লা
ঘৰত কিবা তোমালোকৰ কাম চলি আছে নেকি কামৰ কথা কলা যে
এ ঘৰত কাম মানে মোৰে ৰবা এটা ৰুম আৰু তই মানে বঢ়াম বুলি ভাবি আছো মানে আমাৰ ঘৰটো চাইজ হিচাপত এটা ৰুম মই ডাঙৰ কৰিম বুলি ভাবিছো আৰু মোৰ ৰুম হিচে তাকে বমি বনোৱা আজি তোমাৰ আৰম্ভ দিলে ৰাতিপুৱাৰ পৰা ত সেয়ে কামত লাগি আছিলো অলপ মান তোমাৰ ব্যস্ত আছিলো
তোমাৰ নিজৰে ৰুম বনাব নেকি এটা অকলশৰীয়াকে কি কোৱাহে
এ অকলশৰীয়া নহয় সেইটোতো লাষ্টত জাই তোমাৰ হেৰি ৰুমে হ'ব মান মানুহ বহাকে মানে তাৰ পিছত আমাৰ যিবিলাক আগৰ ৰুম আছে সেই ৰুম কেইটাৰে আৰু এটা ৰুম মোৰ সেনেকুৱা এটা দাদাৰ এটা মা পাপাহতৰ সেনেকে মানে পাকঘৰ চাগ আগৰ ভাবি আছোঁ আৰু কি হয় কি নহয় মানে এনে এতিয়া তোমাৰতো পাহাৰতে আছো ন পাহাৰত থাকিব ইচ্ছা নাই সেইকাৰণে আমাৰ পকী ঘৰ চকী ঘৰ ব নোৱাৰ মাথাও মাৰা নাই এনে ৰুম কেইটা অলপমান ডাঙৰ হলে ভাল লাগে নাথাকি গৰমৰ দিনততো জানাই আৰু সৰু ঘৰত থাকিলে কেনেকুৱা অশান্তি আৰু
কি তোমালোকৰ পকী ঘৰ নহয় নেকি তৰ্জাৰে নেকি মানে তলৰ ফাৰটো মানে যিটো পিন সেইটো কিন্তু পকিন নেকি বাকী ওপৰৰ ফালে তৰ্জা দিয়া আছে নেকি
উ গোটেই তৰ্জা নহয় তোমাৰ হাঁফুৱাল হাঁফাল কৰা আছে মানে আমি যিখিনি ঠাইত থাকো, সেইখিনি মানে অলপমান গৰা খহনীয়া হৈ আছে, মানে ভূমিস্খলন ধৰণৰ, মানে আমাৰ পিছফালে যিঘৰ মানুহ থাকে সেইঘৰে কি কৰিছে তোমাৰ গোটেই মানে আমাৰ চাইড কাটি দিছে থিয়কে তো যোৱা বছৰ তোমাৰ খহিল মাটি অলপমান তো জানাই নহয় পাহাৰ থাকিলে আৰু মাটি তোমাৰ অলপমান কটা কাটিলে তোমাৰ হৈ যায় নহয় মাটিবিলাক ত' সেইকাৰণে মানে আমি ভাবিলো যে ইয়াতেতো তোমাৰ ঘৰ চৰ বনাই লাভ নাই মানে আমাৰ কথা আছিল যে প্ৰথমে তুমাৰ হাফাল দি কিনে তোমাৰ তৰ্জাৰ বেৰা ব্যয়ৱহাৰ কৰি তোমাৰ ঘৰটো বনাই লও আৰু আগতীয়াকে তাৰ পিছত পিছলে সেই তৰ্জাবিলাক এবাৰতে গুচাই গোটেই পকী কৰি কিনে থাকিব পৰা যাব কিন্তু এতিয়া তোমাৰ ভূমিস্খলন হৈছে তাৰ পিছত তোমাৰ মই ভাবিলো যে ইয়াতে থাকাতকে দাদাৰ লগতো আলোচনা কৰিলো তোমাৰ ইয়াতে থাকাতকে তোমাৰ তলতে কৰ'বাত মাটি লোৱা ভাল আৰু তাকে মানে ধৰা ভাবি বিচাৰি আছোঁ আৰু ঠাইডখোৰা তলতে উ
তাৰে ওচৰতে নে ন কবাত অলপ দূৰত না য'ত তোমালোকত থা থাকা আৰু তাতে সনে ক'ৰবাত আৰু দূৰত আৰু অলপ আৰু
মানে ভাবিছোতো তোমাৰ ওচৰত আমাৰ মায়ে কৈ আছে তোমাৰ মা আমি যিটো টো ঠাইত আছো আৰু সেই ঠাইৰ পৰা বেলেগত যাব নোৱাৰে এতিয়া হয়ও দিয়াচোন আমি ইয়াতে কমেও তোমাৰ এ বহুত বছৰে হ'ল আজিৰ পৰা মাহত অহাৰ আগৰ পৰাই ত' থাকিলো ইমান বছৰ ত এতিয়া আৰু বেলেগ ঠাইত যাই কিনে তোমাৰ অলপ মানুহ মোৰ লগত মিলা সহজ নহয় ন সেইকাৰণে মা কৈছে যে ইয়াতে ক'ৰবাত মাতি পালে জানাই নহয় মাটিত দামো এতিয়া বহুত বেছি হৈ আছে বৰ্তমান সময়ত ত অলপ চলপ তোমাৰ মিলাই সেনেকে যদি ল'ব পৰা যায় তেতিয়াহ'লে ল'ব পাৰি তাৰত মাতি লোৱাৰ পিছতো তোমাৰ ঘৰ চৰবোৰতো হৈয়ে থাকিব দিয়া চোন লাহে লাহে সেইবোৰ
অ' সেইটো বাৰু হয় দিয়াচোন মানে মাটিখিনি আৰু ভালদৰে চাই চিতি লৈ লবা আৰু কাৰণ তোমাৰ মাটি লোৱাটো আজি কালি কথা আছে ন মানে তোমাৰ মাটিৰ মানে কিবা এটা চাই কিনে কিবা দাম বঢ়াই দিয়ে ন আজিকালি যে ন তোমাৰ গুৱাহাটীত ক'ত মাতিবা পাব তুমি পাহাৰত তটো মানে আজিকালি চবফালে মানে মানে ভৰ্তিকে আৰু তোমাৰ মানে ভৰ্তি হৈ থাকে আৰু চব ফালে তোমাৰ কিমান জনসংখ্যা বাঢ়িছে পাৰে তোমাৰ মানে মানে বৃদ্ধি বৃদ্ধি ইমান তোমাৰ বাঢ়ি বাঢ়ি যাব ধৰিছে দিনক দিনে আৰু কি কম বাকী ভালদৰে চাই থবা আৰু মাটী পইচা চইচা জমা কৰা যিহেতু আজিকালি মাটিত গমেই পোৱা তুমি এডোখৰ মাটিতে তোমাৰ কিমান টকা লয় আৰু অ বিশ লাখ ওঠৰ লাখ সেনেকুৱা আৰু পইচা লয় সেই বেলেগৰ নকওঁ আৰু আমি যত থাকোঁ আৰু আমাৰ আমাৰ ঘৰৰ মানে আমাৰ মুখামখি আৰু মুখামুখিকে বেছি নহয় তোমাৰ এই সৰু এডোখৰ মাটি আৰু ধৰি লোৱা তোমাৰ
ক'বলৈ গ'লে আমাৰ এটা ৰুমৰ সমান আৰু সিমান মান মাটি আৰু সিমান মান মাটিত ধৰি লোৱা কি হ'ব নো এটা এটা ঘৰ হৈছে আহ এটা ঘৰ আছিল আৰু লেট্ৰিন বাথৰুম সেই আছিল বাকী অলপমান আগৰ ফালে এনে অলপমান মানে বেছি মাতি অলপ মান বাকী চাৰিওফাল ৱাল আছিল সিমানৰ মাটিত তোমাৰ কিমান মান লৈছে জানা সেইখিনি মাটিতে তোমাৰ ওঠৰ লাখ পইচা লৈছে আৰু পুৰা একদম গোটাগুটি তাকে ভাবিছো মই গুৱা মাটি কিনো সহজ নহ'ব দিয়া একদম মানে মাটি কিনিবলৈ তোমাৰ একদম হাতত এটা বেলেগ ধৰণৰে পইচা থাকিব লাগিব
সেইটোতো হয় মানে এতিয়া তুমি আমাৰ আৰু সেনেকে নিকিনো আৰু ডাইৰেক্ট তোমাৰ এনেকুৱা নহয় যে গোটেইখিনি পইচা আমিয়ে দিম আমি ভাবিছোঁ, এতিয়া তোমাৰ আমি যিখিনি ঠাইত আছোঁ সেইখিনি ঠাইততো আমি নাথাকো তলত যদি ল' মাটি ত' উপৰৰ যিখিনি ঠাইত আছোঁ বৰ্তমান সেইখিনি ঠাই বেছি দিম আৰু, সেইখিনি ঠাই বেছি দিলেও তোমাৰ পইচা অকণমানটো আহি য়ে যাব সেইখিনি দি তোমাৰ মিলাই অলপমান ল'ব পৰা যাব আৰু সেনেকে ভাবি আছোঁ ৰ'বা চোন আৰু তুমি আজিকালি মাটি লওঁতে বৰ সচেতন হ'ব লাগে নহয় ধৰা জানাই নহয় চৰকাৰেটো উচ্ছেদ কৰি আছে চবফালে তো ক'ৰবাত আৰু ভাল ঠাইত মাটিদুখুৰাও লৈ ল'ম নজনাকৈ একো তাৰপিছত গম পালোঁ যে চৰকাৰে উচ্ছেদো কৰিব যেতিয়া আৰু সমস্যাও হ'ব নহয়, আৰু এইবিলাক তোমাৰ আছে নহয় কিবা মি্যাদী পট্তা বা তোমাৰ একচনীয়া মাটি তো সেইবোৰো চাই চাই ল'ব লাগে মিঞাদী পট্টা দাম জানাই কিমান বেছি। এ, মানে যথেষ্ট সমস্যা দিয়া মাটি ল'ম বুলি ভাবিলে মানে এনেকুৱা নহয় যে ল'ম বুলি ভাবিছো ল'বই পাৰিম। বহুত চিন্তা ভাৱনা কৰিব লাগে, এইবিলাক ঘৰচৰ বনোৱা বাউণ্ডৰীজ বাউণ্ডৰি দিয়া।
হয়, হয় হয়, মানে তোমাৰ বহুত টেনচন দিয়া ঘৰ চৰ বনোৱা তোমাৰ আজিকালি বস্তু যিহে দাম তোমাৰ ঘৰ এটা বনাবলৈ মানে ভাবিব লাগে আৰু মাটিতটো দূৰৰে কথা আৰু। মাটি কিনা দূৰৰে কথা ঘৰ এটা বনাবলৈ আজিকালি ইমান ভাবিব লাগে তোমাৰ পইচাৰ চাবা না তোমাৰ যিহে বস্তু বাহিনীও তোমাৰ আজিকালি কিমান মানে এ, ফেক বুলি কৈছে এইটো মানে ডুপ্লিকেট আৰু ডুপ্লিকেট বস্তু মানে বহুত খিনিয়ে আৰু মানে মানে যিটো ৰিয়েল আৰু বা তোমাৰ যিটো ৰিয়েল বস্তু সেইটো বস্তু নাপাবাই এতিয়া মানে চব ডুপ্লিকেটে আৰু মানে চব যিটো চে আমৰ যিটো বস্তু বুলি কই ছেকেণ্ড হেণ্ড বস্তুবিলাকে মানে পাবা আৰু মাৰ্কেটত তুমি নতুন বুলি কই তোমাক সেনকে ঠগি দিব আৰু সেনেকুৱা আৰু। বাকি মাটি চাতি ভালদৰে কিনিবা আৰু কিনি চাই চাই ল'বা আৰু লৈছৈ আৰু আৰু যিহেতু গাঁৱৰ মাটিও অ গাওৰ চাৱৰ যোন মাটি আছে তোমালোকৰ, দেউতা বা মাৰ সেই মাটিও তোমাৰ যিহেতু নাথাকা তোমালোকে গাঁৱত বান্ধ নোযোৱা। এই মাটিটো বেছি বা তোমাৰ য'ত আচা এতিয়া সেইগিলাখান বেছিও তুমি মাতি কিনিব পাৰিবা দিয়া সেনেকে আৰু। চলি যাবা আৰু। আৰু মাতি ললে মানে সেনেকুৱা ঠাইত ল'বা যাতে মানে অলপ সুবিধা হয় আৰু নিজৰে মানে ইমানো মানে হেঁচা ঠেলাত বা ইমানো তোমাৰ সেই শেহত নল'বা, কাৰণ যিহেতু তোমালোকে ধৰি লোৱা পাহাৰাৰ-পাহাৰত থাকাতো আহল বহল হব পাৰে ন জেগ বিলাক বা তুমা ওচৰে পাজৰে ইমান এটা মানুহ নাই যেনেকে তোমাৰ এই চহৰৰ যেনেকে লাগা একদম লাগা লাগি হৈ থাকে সেনেকাতো নাই ন? ত' সেইবিলাকো চাব লাগে সেইটো মানে সেনেকুৱা মানে ধৰি লওক পৰিৱেশত থাকিলে তোমাৰ ত' সেইবিলাক মানে যিবিলাক ঘন ঘনকৈ থাকে আৰু সেনেকুৱে পৰিৱেশত থাকিবলৈ আৰু ইচ্ছা বা তোমাৰ কি বুলি এইতো মানে কমফৰ্টেবল নহয় আৰু কবলৈ গ'লে সেনেুৱা আৰু মানে তোমাৰ ভাল শান্তিতে থাকিব নোৱাৰিবা সেনেকুৱা আৰু। বাকী তুমি এতিয়া কিবা কৈছিলা নহয় কিবা দুটা প্ৰকাৰৰ কথা কৈছিলা ৰ'বা কিবা এটা সেইটো এটা বুজাই দিবা নে? নেকি? কি কিবা কৈছিলা ৰ'বা মই পাহৰি গ'লো। কি কৈছিলা ন এই দুটা?
মই সেইটো নিজে নাজানো ৰ'বা মানুহে কয় কিবা একচনীয়া মাটি আৰু ম্যাদী পতা নাই কিবা মানে মি্য়াদী পতাৰ মাটিটোৰ কিবা দাম বেছি হয় মানে সেইটোত থাকিলে কি হয় তমাৰ চৰকাৰে বোলে উচ্ছেদ কৰ কৰিব নোৱাৰে বা কিন্ত তুমি ধৰা একচনীয়া মাটিত থাকিলে চৰকাৰে মানে উচেদ কৰি দিব পৰা ক্ষমতাটো আছে মই সেই বিষয়ে নাজানো কিন্তু তোমাৰ ভাবি আছোঁ যদি তোমাৰ সেনেকুৱা- ধৰণৰ কিবা বস্তু আছে তেনেহলে তো তোমাৰ অলপ ভাবি চিন্তিয়ে ল'ব লাগিব তুমি এতিয়া এই দুখুৰা মাটি ইমান কষ্টৰে সেই ডোখোৰাত থাকিবই যদি নোৱাৰা ত'তেনেহলে তোমাৰ পইচাবোৰ তো এনেই গ'ল দিয়াচোন। আৰু মইও তোমাৰ সেইয়য়া হৈছো তুমি কোৱাৰ দৰে গাঁৱৰ মাটিবোৰ দাদাৰ মই আলোচনা কৰি আৰু গাঁৱৰ মাটিবোৰ তোমাৰ এনেইতো পৰি আছে, তোমাৰ আমাৰ একো কামত নাহে এতিয়া আৰু তোমাৰ এনে থাকিলেতো একেলগে থাকিব লাগিব সকলো ত একেলগে থকাৰ কাৰণে তোমাৰ এটা ঠাইত মাটি লোৱা ভাল দ ঠাইত মাটি থকাতকৈ এটা ঠাইত যদি ভালকে তোমাৰ মাটিৰ পইচা উইচা গোটাই কিনে যদি ভালকে তোমাৰ বনাই চনাই ল'ব পাৰো ডাঙৰ ঠাইটুকুৰাকিনি কিনে তেতিয়াাহলেতো একো টেনচনে নাই এনে তোমাৰ গাঁৱৰ মাটিনো কিমান মানে কিমান দিন সেনেকে ৰাখিবা তুমি যদি খেতি চেতি নকৰা একো কামতো নাহে আৰু চহৰত থকাৰ পিছততো গাঁৱত যাই কিনে থকাটোো সম্ভৱো নহয় দিয়াচোন ত সেনেকুৱা ধৰণে অলপমান ভাবা চিন্তা কৰি আছো ৰ'বাচোন এতিয়া পইচা আৰু সময় পাতিও মিলিব লাগিল তাৰ পিছতে তোমাৰ সৱনৰৰ কথাবোৰ সেনেকৈ চাওঁ কি হয় কি নহয় তোমাৰ যদি চব বস্তু মিলি যায় আৰু মনে মিলা মতে তেতিয়াাহ'লে কিবা এটা কৰিব লাগিব চাকৰি তাকৰি বাৰু এতিয়ালৈকে একো হেৰি হোৱা নাই চাকৰি তাকৰি হলে অলপ চিন্তা কৰিব লাগিব সেই বিষয়ত ঘৰচৰ বনোৱা বা মাটি চতি লোৱাৰ বিষয়ত
হয় দিয়া মানে চাব লাগিব দিয়াাকে তোমাৰ যিহেতু তোমাৰ দাদাৰ আছেেই দাদাৰ তোমাৰ হক ধৰি লওোৱা যদি আৰু নিজৰ ইচ্ছা ধৰি লোৱাক বিয়া বাৰু কৰিব সেইবিলাকো আছে তোমাৰ নাজানো এতিয়া কিমান বয়স হৈছে কিমান বয়স হোৱা নাই সেইবিলাক আছে দিয়াচোন সেইবিলাকো চাব লাগিব থাকে ন সকলো ঘৰৰে ইচ্ছা থাকে ত ঘৰ চ কাৰণে সোনকালে বনাবা আৰু যিমান পাৰা বাকী কি কোৱা হ'ব দিয় নহলে আজি আজি পিছলৈ আৰু কেতিয়াবা থাৱতি
অঁ অঁ হ'ব দিয়া ৰাখিছোঁ দিয়া